হেল্ল'
কোৱা
কি কৰিছ
এই চিনেমা এখন চাই আছিলো
হ অ
উম এই নতুনকে যে আহিছে এইখন কক তেল টুখন সেইখন চাই আছিলো।
হ অ ওম হো নাই চোৱা এ চিনেমা চাবলৈ যে সময়ে পোৱা নাই অ
অ হয় নেকি
উম এই অলপ কিবা কাম কৰি আছিলো। এই এককেইদিন অলপমান কিবা এন জি অ'ৰ কাম এটা কৰি আছিলোঁ।
আচ্ছা, আচ্ছা।
সেইকাৰণে অলপমান বিজি হৈ আছোঁ। চোৱা চাবই পোৱা নাই। নতুন নতুন বহুত কেইখন ফিল্ম আহিছে কিন্তু মইহে চাব পোৱা নাই অ '।
উম। বহুত আহিছে।
চাবলো মনটো আছে বাৰু। একে কামটো শেষ হোৱাৰ পিছত একেলগে বহিম আৰু চাম আৰু তাৰপিছত। ধুনীয়াকে ডাউনলোড মাৰি লম।
পুৰা দিনটো
পুৰা চাম আৰু ৰাতি দিন বুলি কথা নাই, তেতিয়া পুৰা চাম। এই কামটো শেষ হ'ব আৰু।
অঁ
মানে কি তোমাৰ হেৰি যে এই চৰ কাৰী কাম যে
এই চৰকাৰী কাম বিলাকত বৰ হেৰি ন'? বৰ খুটুৱাই।
খুটুৱাই, খুটুৱাই বহুত খুটুৱাই। এই লগৰ এটাই মানে তাতে কৰে। তাৰপিছত সি মোক শুমিয়াই দিলে বোলে এনেকুৱা তেনেকুৱা কাম এটা আছে কৰিবা নেকি? মই বোলো হ'ব ঠিক আছে কৰিম। তাৰপাছত গৈ কথা -বতৰা পাতি মেলি
বিজি হৈ আছা ন'?
সেইটো, সেইটোৱে।
দিনটোতো এনেই মানে থকা হয়। বিজি
বিজি হৈ থাকিলে মানে ভাল আৰু। নহ'লে মানে তোমাৰ এনেই কিমান থাকিবা ঘৰখনট আমনি লাগে নহয়।
সদায় এনেই থাকি আমনি লাগে আৰু
বেয়া মানে, ধেই নোৱাৰা থাকিব। পিছে তোমাৰ কি পঢ়া -শুনা চলি আছেনে?
অঁ, চলি আছে। মই তাকে মানে তোমাৰ হেৰি খুলিম বুলি ভাবিছিলোঁ।
কি?
মানে মন আৰু এনেকুৱা হেৰি তোমাৰ কাপোৰৰ দোকান। কাপোৰ মানে এনেুৱা বুটিক -চুটিক বিলাক যে
গম পালো, গম পালোঁ। অঁ, খুুলিব পাৰা দেখোন তেনেকুৱা। আজিকালি মানুহে ঘৰৰ পৰাই ব্যৱসায় কৰি আছে।
তাকে ভাৱিছোঁ।
তুমি একো কৰিব নালাগে দোকান যোগান দিব নালাগে। তুমি অনলাইন, তুমি হেৰি কৰা এই ইনষ্ট্ৰাৰ একাউণ্ট এটা খোলা বা ফেচবুকটো খুলি লোৱা এটা তাৰপিছত তুমি অনলাইন অঁ, তুমি অনলাইন এইবিলাক ভিডিঅ' - চিদিও ৰিল- চিল বনাই ফটো ফটো আপলোড কৰা। এনেই মানুহ আহিব মই তোমাক ক'লোঁ।
তেনেকুৱা মানে বিজনেছ এটা কৰিম বুলি ভাবিছোঁ।
অনলাইন ডেলিভাৰী দিয়া, নহ'লে কোনোবাই যদি ঘৰৰ পৰা নিবলো মন কৰে, ঘৰৰ পৰা নিবলৈ ক'বা তেনেকুৱা আৰু। ওচৰ- পাজৰ মানুহে ঘৰৰ পৰা নিবহি চাই পেলাই।
তেতিয়াই পাৰিব যদি আমাৰ ইয়াৰ ওচৰৰে মানুহ হয় তেনেহলেতো উম নি -ওচৰৰ ঘৰৰপাই নিবহি পাৰিব মোৰ
মানে অনলাইন, অফলাইন তোমাৰ দুয়োটাই থাকিব লাগে তেতিয়া ভাল আৰু সুবিধা হয়।
সেইটোৱে সেইটোৱে দুইটাই দিম মানে।
উম, ধৰা মানুহে চাই পেলাই লৈ গৈছে ঘৰৰ পা সেইটোতো ঠিক আছে নহলে বোলে অনলাইন দিছে ক'ৰবাৰ দূৰৰ দূৰৰ মানুহে হয় নে নহয়?
তাৰমান পৰা এনেকুৱা চাদৰ মেখেলা তাৰ পিছত এনেকুৱা জুৱেলাৰী বিলাকো দিম আৰু
উম, দিব পাৰা প্ৰথম চাদৰ মেখেলা আনিবা তাৰ পিছত জুৱেলৰী বিলাক আনিবা একে বাৰে গোটেইখিনি লৈ নানিবা
তেতিয় পৰা গোটেইখিনি নানো অ', সেইটোৱে।
এইটো চাই লবা যে চলেনে নচলে।
চলে সেইটোৱে
তাৰপিছত সেইটো কৰিবা, এনেই আজিকালি এইবিলাক বহুত চলিছে অ', এনেকুৱা মানে ভাল কামত ইউজ কৰিলে মোবাইলবিলাক ভাল বুজিছা।
অ', অ',
এনেই ইনষ্টা খুঁচৰি থকাতকৈ তুমি যদি ধৰ এটা ইনষ্টাৰ পেজ এটা খুলি পেলাই হয় নে, তুমি যদি এনেকে ফটো চটো পুৰা আপলোড দিয়া মানুহে এনেই তোমাক মেছেজ কৰিব। আৰু ল'বও চাবাচোন।
মোৰ এটা ছাইড বিজনেছ হৈ থাকিব।
অ', সেইটো ভাল কথা।
সেইটোৱে কৰিম বুলি ভাবি আছোঁ মানে ঘৰটো আলোচনা কৰি আছোঁ।
ঠিকে আছে, ঠিকে আছে ভাল কৰিছা বাৰু বেয়া কৰা নাই।
অ', হ'লচেলত - হ'লচেলতে লৈ আনিম কাপোৰবিলাক
অ', অ', হলছেলতে লৈ আহিবা। হলচেলত আনিলহে হ'বগৈ নিজে চাই পেলাই আনিবা।
নিজে চাই পেলাই আনিম ভাল ভাল। আজিকালি এতিয়া মানে যোনবিলাক ট্ৰেণ্ডত চলি আছে সেই
উম, সেইবিলাকে আনিবা সেইবিলাক আনিবা। মানে ট্ৰেণ্ডিঙৰ ট্ৰেণ্ডিঙৰ বস্তু বেছি চলিব আজি কালি, এটা বস্তু ভাইৰেল হৈ যোৱা মানে সেই সেইটোৱে লাগে চবকে মানুহক গম পাইছানে বিয়া বাৰু যতেই যি হওক তই একে কাপোৰে দেখিবা চব মানুহৰে হয়নে?
সেইটো থাকিবই আৰু মানে সেইটোয়ে সোধে আহি পেলাই এইটো আছে নেকি?
সেইটোৱে অমোক কাপোৰযোৰ পাম নেকি সেইযোৰ পাম নেকি তেনেকুৱা আৰু বাকী ভাত পানী খালা?
বাকী ভাত খালো অ'।
কিহেদিখালা আজি?
আজি তোমাৰ হেৰি মাছ।
মাছে দি
উম,
অ', আমাৰ নাই বিশেষ নাই দালি ভাত আলু পিটিকা এনেকে
অ', এই মাছ মানে তোমাৰ উম, হেৰি এই দেউতা আজি বজাৰ গৈছিলে
উম,
তাৰ পিছত মাছ দেখিলে লৈ আহিলে আৰু আকৌ খাই ভালে লাগে দে গৰমত মাছটো মাছৰ টেঙাটো অ হেৰিটো তে পুৰা টেঙা বনাইছে
মাংস গাল খাব নাযায় কিন্তু মা চ হ'লে অকণমান পাৰি আৰু সদ্য মোৰ মতে যে দিনতেই মাছ মাংস আনিলে খাব লাগে ৰাতিলৈ খোৱাটো এৰিবই লাগে
ৰাতিলে অ অ ৰাতিলে ডাইজেষ্ট নহয়
দেহৰ কাৰণে বহুত বেয়া মানে গম পাইছানে
আ আম আমি আকৌ কি ৰা চব ৰাতিলৈ থৈ দিওঁ মাছ মাংস আনিলে
এ দে আমি মাছ অকণ আনিছো মাংস বনাই ৰাতি খাম কিন্তু সেইটো নহয় মাছ মাংস সদায় দিনত খাব লাগে মাংসৰ ওপৰ ৰাতি খাই লৈ তুমি শুই থাকিবা তোমাৰ লিভাৰে কষ্ট পায়তো
লিভাৰ কষ্ট পায় সেইটোৱে য়ে আৰু তোমাৰ হেৰি চোৱাচোন ৰাতি খাব লাগে নৰ্মেল ভাতটো মানে
অ
দালি ভাত এনেকেই খাই পেলায় থৈ দিব লাগে এইবিলাক বস্তু দিনত খাব লাগে দিনত তুমি যি খুৱা ল মাছ মাংস দুইটাই ধৰি ল খোৱা
চুলি যায়
চলি যাব অ কিন্তু ৰাতি তোমাৰ সেই দুটা বস্তু একেলগে নোৱাৰে
নোৱাৰে নোৱাৰে নহয় মানে ৰাতি খোৱাটো একচুৱেলি নিজৰ স্বাস্থ্যৰ কাৰণেই মানে বেয়া আৰু পৰাপক্ষত ৰাতি তিহে অকল শুদা এনেকুৱা দালি ভাত খাই পেলাই মানুহ শুব লাগে আৰু সোনকালে খালেটো আৰু ভালেই যে মানুহৰ যে আজিকালি
সোনকালে খা সেইকাৰণে বেমাৰ হৈছে অ ভাতটো যে তোমাৰ সাতটা মানতে খাই দিব লাগে
অ মানে পৰাপক্ষত কি হয় তোমাৰ যিমান পাৰা সিমান হেৰি কৰিব লাগে সোনকাল কৰিব লাগে খোৱাটো সোনকাল হলেহে মানে তোমাৰ খাদ্যটো ভালকে হজম হয়
আমি তোমাৰ খাংক সেই
উম অ সেই তেনেকুৱা টাইম বিলাক বেয়া মানে আগৰ দিনৰ মানুহৰ দেখা নাই তুমি দিনটো ধৰ তোমাৰ পথাৰত কাম কৰিলে তাৰপিছত আৰু আবেলি আহি চাহ তাহ কিবা অকমান খাই পেলাই সন্ধিয়া ধৰ সাতটা মানতে খাই পেলাই ধৰ শুই গ'ল আৰু কিন্তু আমাৰ ধৰ এতিয়া সে সটো নিয়ম নেমা মানি চলিব নোৱাৰোঁ বাৰু সেইটো মিছা কথা আজিৰ দুনীয়াখনৰ লগত কিন্তু তেওঁ পৰাপক্ষত খোৱাটো অকমান সোনকালে ভাল হয়
ভাল হয় অ বহুত বেমাৰৰ পৰা তুমি হেৰি হ'বা
উম বহুত বেছি দেৰিকে খোৱাতকে মানে
সোনকালে খাই দিব লাগে
সোনকালে খাই শুব লাগে এ মানুহৰ যেতিয়া নিজৰ বেমাৰ ব্যাধি বিলাক বেছি হব লয় তেতিয়া নিজে এইবিলাক কমাই দিয়ে আৰু গ'ম পাইছা নে এনেই তুমি আগতেই ক'লে নহয় যেতিয়া মানুহ সুস্থ অৱস্থাত থাকে তেতিয়া বুজাব নোৱাৰম সেইটোয়ে, তেতিয়া আৰু বোলে অ মই বেয়া মই, বেমাৰত পৰিলো নহয় এতিয়া আৰু খাদ্য চাদ্যবিলাক অলপ কমাই দিছো। দিছোঁ আৰু দেই, মই নোৱাৰোঁ নহয় আজিকালি। মিঠা খাব নোৱাৰো, কিবা খাব নোৱাৰো, ধৰ গম পাইছা নে কেছটো। তাৰ পিছত আহি যায় আৰু।
টো আৰু একেবাৰে
আৰু বাকী হেৰি নহয় এই তোমালোকৰ ওচৰৰ যে ৰিনা বাইদেউ তাৰ খবৰ কেনেকুৱা?
ভালেই মানজনী।
কিমান ভাল?
ভাল, মোক মাতি আছিলে।
তাইক কালি দেখিছিলো বুজিছা।
এ, অ, উম!
তাৰপিছত কালি আহি অলপ টাইম থাকিলে, এ আমাৰ ঘৰলৈ আহিছিলে।
এই
তাৰপা আহি পেলাই অলপ-চলপ কথা-বতৰা পাতি পেলাই আৰু গ'ল। তাকো ফূৰ্তি বাছ নহয় মানুহজনী।
এ বা নকবা আৰু! ক হেৰি ভোজ খাই বোলে।
ক'ত খাইগৈ?
কত খাই নাজানো আৰু? খালি ভোজ এটা খাও ওলোৱা গোটেই মখা, মই বোলো হব। তুমি দি তুমি তুমি দিয়া যদি আমি চব ওলাম এনেকে বুলি ক'লো! কৈছে হ'ব হ'ব মই দিম, মই দিম,
সোমাই থাকে আৰু কি ন
পেঞ্চনৰ পইচা, আকৌ এতিয়া কৌ গোটৰ
সেইদিনাখন গোটৰ পইচা কিবা-কিবি এই ইঞ্চুৰেঞ্চৰ টকা, খেতিৰ, এনেই এইহোপা, হয় দিয়া।
হেৰি আমি মানে গম পালো, তাৰপিছত
উম!
কৈছোঁ - আমাক খুৱাব লাগিব দেই, ভোজ এটা খুৱাব লাগিব। ইমান
তাইক ধৰিছিলোঁ, মইয়ো কৈছোঁ - মই বোলো যদি ইঞ্চুৰেঞ্চৰ পইচা সোমাই, ডাইৰেক্ট ছাগলী এক কেজি আনি খুৱাব লাগিব চিধা কথা আৰু।
অ আমিও তেনেকে ধৰিছোঁ, কৈছোঁ ভোজ এটা খাম দেই। কৈছে অ হব হব খুৱাম বুলিয়ে কৈছে বাৰু দেই
খুৱাব, খুৱাব, তাই খোৱাই বাৰু দেই সেইটো বাৰু মিছাকে নকওঁ নোখোৱাই বুলি। তাই পইচা থাকিলে তাই খোৱাবই।
ৰিকিহতেও
খুৱাব, খুৱাব! সেইটো, কেতিয়া সোমাই জানো ইঞ্চুৰেঞ্চৰ টকাটো?
ইঞ্চুৰেঞ্চৰ জানো! অ ময়ো গম নাপাওঁ দেই।
আহ, বাকে মানে তোমাৰ বিচনাত শুই আছো যে একদম টোপনি-টোপনি লাগি গৈছে গম পাইছা।
বৰষুণ আহিছে নে এতিয়া তোমালোকৰ ফালে?
এ নাই, বৰষুণ গ'ল আকৌ ৰদ আহিব আৰু লাহেকে।
আমাৰ এইফালে অলপমান বতৰটো বেয়া কৰি আনিছে, কি বা কৰে বৰষুণে দিয়ে নে কিয়ে?
তেতিয়াতো ভালেই বৰষুণ দাল নিদিয়া হ'ল নহয়। মানে মই যে এই ধৰ দুপৰীয়া গা ধুই পেলাই আকৌ মই সন্ধিয়া এবাৰ গা ধুবই লাগিব নহ'লে মানে মই নোৱাৰোঁ।
এ দুবাৰ দুবাৰতো গা ধুৱা হয়েই।
মানে কি হয় সন্ধিয়া গা ধুৱাৰ পিছত আকৌ ৰাতিটো ভাল লাগে আৰু। নহ'লে মানে কিবা বৰ গাদাল আঠা আঠা লাগি থাকে
এই বা মইটো ভাত খোৱাৰ আগত ধুই লওঁ।
উম সেইটোতো আৰু ভাল পাৰিলে মানুহে ধৰ শুৱাৰ আগত মানে সেই ভাত খোৱাৰ আগত গা ধুই আহি ভাতকেইটা খাই শুই দিব পালে এনে সুন্দৰ লাগে নহয়।
আৰু ভাত খোৱাৰ পিছত আকৌ গা ধুব নালাগে বুলি কয় কিবা
সেইটো হয় বাৰু ভাত খোৱাৰ পিছত লগতে গা ধুব নাপায় মানে হ
লগ, হজম নহয় অ তেনেকুৱা কিবা। সেইকাৰণে মানে আগতে ধুই লওঁ আৰু তাৰপিছত ভাত কেইটামান ভাত কেইটা খাই ল'লে তোমাৰ একদম আৰু শুই যাওঁ।
উম। মানে সেই সেইটো তুমি যোনটো টাইমত ধুঁ বুলি কৈছা সেইটো টাইমত বিৰাট ভাল লাগে।
ধুনীয়া লাগে।
গম পাইছা নে? ৰাতিটো কাৰণে মানে টেনচন নাথাকে আৰু।
এতিয়া ৰাতি তোমাৰ টোপনি কি ধুনীয়া আহিব।
উম, মোৰ মানে সেই হ'ব আৰু অলপ টাইম সন্ধিয়া হোৱাৰ পিছত মই গাদাল ধুব লাগিব এতিয়া আকৌ ওলাই যাম তাৰপিছত। আজি পুখুৰীলৈ যোৱাৰ প্লেনিং এটা চলি আছে পুখুৰী যাম নেকি আজি।
অ পুখুৰীলে।
উম, এই আমাৰ ভাইটি কেইটামান আছে এ গাহৰি অকণ খাওঁ বুলি কৈ আছিলে।
অ অ পাৰ্টি।
পাৰ্টি এটা হ'ব বেছি নহয় চাৰিটামান মান হ'ম।
ন' অ।
গোটেইকেইটা মিলি খানা খাম।
এই তোমালোকৰ ল'ৰা বিলাকৰ ভালেই।
সিহঁতে মানে পুখুৰী লৈকে যাম যাম কৈ আছে আমাক খাই থকা দেখে যে। সিহঁতৰো ধৰ মন যায় খাবহে নোৱাৰে। তাত মানে মোক ক'লে আৰু বোলে খাম দিয়া মই বোলো হ'ব দে তহঁতক লৈ যাম দে আজি খাম গৈ।
তোমালোকৰ বোলো ল'ৰা বিলাকৰ ভালে পুতুককে পু দুটা হ'লেও মানে পাৰা আজি ভোজ এটা খাওঁ আমাৰহে একেবাৰে দিগদাৰ।
কথা নাই অ'।